অ-
অহ বন্ধু, কি কৰি আছা?
এ আছো ৰ'বা এনে, তুমি কি কৰি আছা পিছে?
এ ময়ো এনে আছো ৰবা, কি কৰিবা আৰু।
ভাত পানি খালা?
ভাত পানী, খালোঁ ৰ'বা তুমি খালা নেকি?
এ নাই নাই, খামহে এতিয়া ৰবা।
অ, বাকী খবৰ পাতি ভাল?
খবৰ পাতি বেয়া নহয় দিয়া ভালেই, বাৰু কালি কি হ'ল জানা কালি মানে মই এ আমাৰ কলেজৰ লাইব্ৰেৰীতে এখন ধুনীয়া অসমৰ ইতিহাসৰ ওপৰত এখন কিতাপ পঢ়ি আছিলোহে।
কি কোৱা, তুমি আজিকালি মানে লাইব্ৰেৰী যোৱা কৰিছা মানে, মনে মনে।
আৰে নহয় মানে কালি একো ধৰা, কলেজত একো ক্লাছ হোৱা নাছিল ত মই ভাবিলো যে অলপ লাইব্ৰেৰত যাই এনে পঢ়ো আৰু তেতিয়া এখন কিতাপ ওলালো, কিতাপখন পঢ়িলো অলপমান, তেতিয়া ধৰা মই মানে আচৰিত হৈ গলো আৰু ধৰা আমাৰ অসমৰ ইতিহাসটো সঁচা ইমান সমৃদ্ধ, তোমাৰ ভাবিলে আচৰিত লাগে তাৰ বিষয়ে, আৰু ধৰা এই ক্ষেত্ৰত, তুমি কি ভাবা আৰু সঁচাকৈ কিবা ক'ব পাৰিবানে ইয়াৰ বিষয়ে
ঠিকে কৈছা দিয়া মানে ময়ো আগতে ভাবিছিলোঁ যে যিবিলাক আমাৰ ইতিহাস বা ভাবিছিলোঁ ইতিহাস যি আছে আমাৰ ইতিহাস মানে কেৱল ৰজা মহাৰাজাৰ কাহিনী আছিল, কিন্তু যেতিয়া আমি বুজিব পালোঁ যে এই অকল ৰজা মহাৰাজাতে সকলো সিনাবদ্ধ নাছিল ন, ত' ইয়াৰ লগত তোমাৰ যিবিলাক সাংস্কৃতিক যুদ্ধ হওক মানে সাহিত্য, সমাজ আহ, সমাজ সকলো সমাজত সকলো সংস্কৃতি হওক, ৰীতি -নীতি হওক, সাজ পোছাক হওক তোমাৰ বিভিন্ন জাতি জনগোষ্ঠী মান বহুতো মানে বহুত বহুত ইতিহাস জড়িত হৈছে অসমৰ লগত।
হে একেবাৰে দিয়া আৰু এ মই যে কিতাপখনক ক কথা কলো, তাতে তোমাৰ এটা বিশেষ মানে অধ্যায় তোমাৰ পঢ়িছো আৰু সেই তাতে ধৰা সেই অধ্যায় আৰু তোমাৰ এই যিটো আহোম শাসনৰ ইতিহাসটো তাতে সুন্দৰভাৱে মানে বৰ্ণনা কৰা আছে মানে স্কুলতো পঢ়িছোৱেই দিয়াচোন, আগতে কিন্তু টো হ'লেও, এতিয়া মানে এইবোৰ কথা আকৌ পঢ়া আৰু ইমান গভীৰ ভাৱে চিন্তা কৰি কিনে পঢ়িব কাৰণে মানে ভালে লাগি যায় মানে আচৰিত লাগে ন তোমাৰ আহোম সকলে যে অসমত প্ৰায় ছয়শ বছৰ শাসন কৰিছিল সেইটো কিন্তু সৰু কথা নহয় একেবাৰে
ঠিকেই দিয়া, ঠিকেই কৈছা যিটো আহোমৰ যিটো ৰাজত্ব আছিল ন, য'ত তোমাৰ আহ, মোগলক এবাৰো জিকিব দিয়া নাছিল অসমত, ত' তাৰ কথা কবলৈ গলে আহ মানে মানে বিশেষে আৰু আৰু ত বিশেষকে জনা যায় তোমাৰ আহ বীৰ লাচিত বীৰ লাচিত, তুমি জানাই বীৰ লাচিতক কেনেকুৱা আছিল, কেনেকুৱা আহোম ৰাজ্যটো গঢ় দি তেওঁ তেওঁ আমি চিনাকি কৰি দিছিল মানে তেওঁক আমি বিশেষকৈ বেছিকৈ জানো আৰু অসমৰ মানে আহোম যিটো জাতিছিল তাৰ কথা বীৰ লাচিতৰ বিষয়ো জানাই সকলোবোৰ ভবানে, লাচিতৰ দেশৰ বুলি কওঁ আমি সকলো লাচিতৰ দেশৰ আৰু তেওঁ। এই এটা মহান মানে এটা মানে ডাইলগ বুলি কম এতিয়া কৈছিল যে দেশতকৈ মোমাই ডাঙৰ নহয় ত সেনেকুৱাই মানে আহোমৰ বহুত মানে মানে তোমাৰ সে আছে আৰু মানে মানে অৱদান আছে। আৰু মানে অসমখনত ক'বলৈ গ'লে
হয় দিয়া, মানে কেৱল মই আহোমসকলৰ কথা কলে তোমাৰ বিশেষকে ধৰা ই এটা মানে অসমৰ ইতিহাসত এটা তোমাৰ গৌৰৱৰ কথা বুলি ক'ব পাৰা কাৰণ তোমাৰ ইমান বিদেশী আক্ৰমণৰ সন্মুখীন হৈও যে নিজৰ স্বকীয়টা পৰিচয় জীয়াই ৰাখিছে সেইটোত ধেমালি কথা নহয়, এতিয়া ধৰা, এ কেৱল যুদ্ধই নহয় দেচন আহোসকলে বিভিন্ন ধৰণৰ বস্তু নিৰ্মাণ কৰিছিল, মই কিতাপখনে পঢ়িছো আৰু এনে জানো জানে দেচোন এ বিভিন্ন ধৰণৰ পুখুৰী জয়সাগৰ, শিৱসাগৰ, শিৱদৌল বিভিন্ন ধৰণৰ মন্দিৰে হওক বা বহু ঐতিহাসিক যিবিলাক স্থাপত্য সেইবিলাকো নিৰ্মান কৰিছিল ন আৰু ধৰা আজিও তোমাৰ সেইবোৰে অতীতৰ কথা মনত পেলাই দিয়ে আৰু মোৰ কেতিয়াবা কেতিয়াবা।
হয় দিয়া তুমি ঠিকে কৈছা দিয়া আহোমৰ পৰাইতো এইবিলাক আমাৰ অসমৰ যিবিলাক বিভিন্ন সংস্কৃতি যেনে বিহু হওক তোমাৰ বিভিন্ন আৰু অসমৰ উৎসৱ হওক যেনে মহ যুঁজ সেইবিলাক মাঘ বিহু এইবিলাকো তাৰ পৰাই আৰম্ভ হৈছে ন ৰংঘৰ কাৰেং ঘৰ তাৰে ওপৰত ত ৰজা মহাৰজা যে মানে বহি কিনে এইবিলাক মানে উপভোগ কৰিছিল তাৰ পৰাই এইটো অসমৰ সংস্কৃতি এটা মানে এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে আৰু অসমীয়া জাতিৰ কাৰণে ক'বলৈ গ'লে, আৰু বিশেষকৈ তুমি এ আহোমৰ কথা ক'লা যিহেতু, ত আহোমৰ কথা ক্ষেত্ৰত তুমি শৰাইঘাটৰ যুদ্ধ কথা পাহৰি না নাযাবা আৰু মানে যিটো বীৰ লাচিত বৰফুকনে সাহস নেতৃত্ব দি আগবঢ়াই গৈছিল অসমক মানে সেইটো এটা বিশেষ আহ মানে বিশেষ কথা আৰু।
সেইটোতো হয়ে দিয়াচোন, বাৰু তুমি কেতিয়াবা শিৱসাগৰত গৈছিলানে?
শিৱসাগৰ, মই এবাৰ চাইছিলোঁ আৰু পাৰে মানে তাতে এবাৰ গৈছিলোঁ বেছি যোৱা নাই এবাৰে গৈছিলোঁ মানে তা যিটো ৰংঘৰ হওঁক তলাতল ঘৰ হওক তোমাৰ কাৰেংঘৰ এইবিলাক দে দেখি মানে ভাবিছিলোঁ যে মানে, সেই সময়ত ইমান কেনেকে উন্নত মানে, এইবিলাক স্থাপত্য যিবিলাক কেনেকৈ নিৰ্মাণ কৰিব পাৰিব, আৰু মই শুনিছোঁ মানে সেইবিলাক বোলে কেৱল এই যে কণীৰ, যিটো কণীৰ, যিটো সেই আছে আৰু যিটো বাকলি আছে সেই বাকলি হওক তোমাৰ যিটো কিছুমান চাউলৰ দ্বাৰা, চাউলৰ আঠৰা এইবিলাকৰ দ্বাৰা বোলে বনাইছিল বোলে এই বস্তু মানে যিবিলাক ক'লো যে ৰং ঘৰ, কাৰেংঘৰ, সেইবিলাক সিহতৰ দ্বাৰা বনাইছিল বোলে তুমি জানা নেকি, পঢ়িচা নহয় তুমি?
মই ইমান পঢ়া নাই আৰু মানে মই ইমান গভীৰলৈ নগলো মই তোমাৰ বিশেষকে, মানে মই তোমাৰ ৰং এই নিৰ্মাণ যে কৰা কথা আৰু ৰংঘৰ, তলাতৰ ঘৰ, এইবিলাকৰ কথা ইমান পঢ়া নাই, মই খালি মানে পঢ়িলো ইতিহাসৰ বিভিন্ন যুদ্ধ আৰু যুদ্ধৰ সময় বিলাক পঢ়িলো কিন্তু তোমাৰ, তুমি যিহেতু গৈছা তালৈকে শিৱসাগৰলৈকে গৈছা, ত' সেই হিচাপত মই বিচ বিচাৰিম যে তুমি এই কিতাপখন পঢ়া এবাৰ কাৰণ তুমি এই কিতাপখনত তেতিয়া নিজে বেছি অনুভৱ কৰিব পাৰিবা আৰু নিজে ঠাইত, দুখ যিহেতু চাই আহিছা বা ঘূৰি আহিছা ত নিজে বুজিব পাৰি যোৱা যে কোন সময়ত কি হৈছিল বা কেনে ধৰণৰ কি প্ৰক্ৰিয়া চলিছিল ত সেই ক্ষেত্ৰত জানিব পাৰিবা অলপমান।
তাকে দিয়া মানে তোমাৰ আৰু এটা তুমি কথা মন কৰিছা নে নাই যিটো অসমৰ ইতিহাস আছে সেই ইতিহাসটো কিন্তু অকল এইবিলাকতে সীমাবদ্ধ নহয়, বিভিন্ন জনগোষ্ঠী জনগোষ্ঠীৰো বিশেষ অৱদান আছে অসমৰ যিটো মানে ইতিহাসত
হয় দিয়া, মই মই মানে কি জানা, মোৰ মতে দে আৰু ঐতিহাসিক স্থানো আমাৰ অতীতৰ এটা জীৱন্ত সাক্ষী বুলি তুমি ক'ব পাৰা আৰু তুমি চাগে, মন কৰিছাই যে ইতিহাসত বিভিন্ন যিবিলাক জনগোষ্ঠী সেইবিলাক জনগোষ্ঠীৰ তুমি কোৱাৰ দৰে বহুত বেছি অৱদান আছে, যেনেকে তুমি ক'ব পাৰা বড়ো হওক, মিচিং হওঁক, কাৰ্বি হওক, ডিমাচা হওক বা টাই আহোমে হওক বা আন আন যিবিলাক বহু জনগোষ্ঠীয় জনগোষ্ঠী আছে আৰু তেওঁলোকে নিজৰ সংস্কৃতিৰে অসমক সমৃদ্ধ কৰিছে ন, ত' সেইকাৰণে মই ভাবোঁ যে অসমক বৈচিত্ৰৰ ভূমি বুলিও কোৱা হয়, সেই হিচাপে।
তাকেই দিয়া আৰু ক'বলৈ গলেতো আৰু বহুত আছে, তোমাৰ মানে যিটো অসমৰ ইতিহাসটো ক'বলৈ গলেতো কেতিয়াও শেষে নহয় আৰু তোমাৰ ধৰি লোৱা অসমৰ মানে ধৰি লোৱা অসমৰ ইতিহাসত কবলৈ গলে এই যিটো কলা জনগোষ্ঠী যিটো অৱদান সেইটো অৱদান বিশেষ আৰু সেইকাৰণে চাগে অসমৰ এখন বৈচিত্ৰ চিত্ৰ মানে বৈচিত্ৰয় ভূমি বুলি কোৱা হয় আৰু এই বিভিন্ন জনগোষ্ঠী বিলাকৰ কাৰণে মানে মিলি জুলি থকাৰ কাৰণে।
অ তাকে, আৰু মই লক্ষ্য কৰিছো আৰু আজিকালি মানে বহুত যুৱকে আৰু নিজৰ ইতিহাসৰ বিষয়ে কম জানে বুলি মোৰ লাগে আৰু এনেকুৱা, তুমি কি ভাবা এই ক্ষেত্ৰত?
হয়-হয়, ঠিকে কৈছে দিয়া আজিকালি মানে-মানে, ইমান মানে গুৰুত্ব নিদিয়ে নতুন মানে উঠি অহা প্ৰজন্মটোৱে মানে এইবিলাক ইতিহাসৰ অসমৰ ইতিহাসৰ ওপৰত মানে, তেওঁলোকে যেন হেৰাই পেলাইছে নতুন আধুনিকতাৰ যুগত মানে এইবিলাক ইতিহাস আৰু কিন্তু এই ইতিহাস নাজানিলে নিজৰি যে শিপা আছেই শিপাটোৰ কিন্তু জানিব নোৱাৰিব তেওঁবিলাকে।
অ', সেইকাৰণে মই ভাবো আৰু তুমি মাজে মাজে ঐতিহাসিক ঠাইবোৰ ভ্ৰমণ কৰাটো উচিত, কাৰণ তেতিয়া তোমাৰ পঢ়া কথাবোৰ বাস্তৱত বুজিব পৰা যায় বা অনুভৱ কৰিব পৰা যায় যে সেই সময়ত সেই পৰিস্থিতিৰ মাজেৰে কেনেকে মানুহসকলে জীৱন নিৰ্বাহ কৰিছিল, বা কেনেকে সেই যুদ্ধবোৰ হৈছিল কি-কি কাৰণত সেই মন্দিৰ হওঁক স্থাপত্য হক, নিৰ্মাণ কৰা হৈছিল সেইবোৰ জানিব পাৰি।
ঠিকে কৈছে দিয়া, এইবিলাক আমি যেতিয়া এইবিলাক ঘূৰিম ন এইবিলাক ঘূৰি ভ্ৰমণ কৰিলে, আমি-আমি আৰু আমাৰ নিজৰ যিটো ইতিহাস আছে ইতিহাসটো আৰু গভীৰভাৱে আমি জানিব পাৰিম। আমাৰ যেতিয়া আমাৰ নিজৰ চকুৰে যেতিয়া অভিজ্ঞতা কৰিম, কিতাপত কিতাপতকৈ পঢ়াতকৈ তেতিয়া আৰু বেছি আমি উপলব্ধ কৰিব পাৰিম। পাৰিম বিছে বাকী তুমি কোনটো ঐতিহাসিক স্থান চাবলৈ বেছি ইচ্ছা কৰা পিছে।
মোৰ তোমাৰ তলাতল ঘৰ ৰংঘৰ আকৌ এবাৰ চাবলৈ মন যায় কেতিয়াবা কাৰণ সেইবোৰ চাই আহিলে অসমৰ অতীতৰ গৌৰৱ অনুভৱ হয় আৰু তোমাৰ কি ভাল লাগে?
এই মোৰো সেই তেনেকুৱাই লাগে দিয়া, মানে অসমৰ ৰ শিৱসাগৰ জানাই ইমান মানে ইমান-ইমান মানে বহুত মানে ঐতিহ্যৰ বস্তু আছে আৰু ক'বলৈ গ'লে আৰু তোমাৰ জানাই সেইবিলাক টো প্ৰখ্যাত ন অসমৰ শিৱসাগৰৰ ৰংঘৰ হওক তলাতল তল ঘৰ এইবিলাক কাৰেংঘৰ এইবিলাকে অসমৰ গৌৰৱ লগ হৈ আনিছে আৰু লগতে তোমাৰ কাজিৰঙা হওক এই মাজুলী হওক মানে জানাই মাজুলী পৃথিৱীৰ আটাইতকৈ বৃ বৃহৎ নদীদ্বীপ আৰু তোমাৰ উমানন্দ হওক পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ দুয়োটা আমাৰ অসমতে আছে। কিমান এটা গৌৰৱৰ কথা কবলৈ গ'লে হয়নে নহয়।
হয়-হয় আৰু তোমাৰ এই ক্ষেত্ৰত ধৰা সকলোৰে মন্তব্য তোমাৰ বেলেগ-বেলেগ হ'ব দিয়াচোন, ভাবিলে তোমাৰ মন্তব্য হয়তো বেলেগ হ'ব, মোৰো বেলেগ হ'ব পাৰে কিন্তু এই ক্ষেত্ৰত মই এটা কথা ভাবো ৰো মানে ইতিহাস মানে কেৱল অতীতৰ কথা নহয়, মোৰ হিচাপত। ই মানে এটা ভৱিষ্যতৰ পথো দেখুৱাই কেনেকে আমাৰ অতীতৰ মানুহবোৰে কেনেকে সংস্কৃতিটো আগবঢ়াই লৈগৈছিল বা কেনেকে পৰিস্থিতিবোৰৰ তোমাৰ মোকাবিলা কৰিছিল। বৰ্তমান সময়ত সেইটো আমি বুজিব লাগে ইতিহাস পঢ়ি কিনে কেনেকুৱা পৰিস্থিতিত কি ধৰণে চলিব লাগে। কেনেকে মানুহৰ মাজত মিলা প্ৰীতি ভাৱটো আনিব পাৰি সেই পৰিস্থিতিবোৰ যদি আমি বুজি পাওঁ। তেতিয়া মানে ইতিহাস কেৱল ইতিহাস নহয় ই এটা ভৱিষ্যতৰ বাবে প্ৰেৰণাও হৈ পৰে।
ঠিকে কৈছা দিয়া মানে ইতিহাসৰ মানে কেৱল কথাই নহয় ন, ই আমাৰ ভৱিষ্যতটো আমি কঢ়িয়াই লৈ যাব লাগিব ইয়াৰ দ্বাৰা আৰু আমি নতুন প্ৰজন্মক চিনাকি কৰি দিব লাগিব অসমৰ ইতিহাসৰ ইতিহাসৰ লগত পুৰণি যিবিলাক ইতিহাস আছে, তাৰ বিষয়ে যাতে তেওঁলোকক অধিক জানিবলৈ আগ্ৰহ কৰে এইবিলাকৰ ক্ষেত্ৰত আমি বিদয়ালয় বা মহাবিদ্যালয়ত এইবিলাকৰ প্ৰতি যিটো সচেতন সেই সচেতন যোগাব লাগিব, মানে সকলোৱে যাতে অসমৰ যিটো গৌৰৱ আৰু যিটো ইতিহাস সেই জনটো অতাৱশ্যকীয় প্ৰতিজন অসমীয়াৰ দায়ত্ব হয় আৰু সেইটো কবলৈ গলে।
হয় দিয়া, নহলে ইমানখিনি কথা পাতিলো আমাৰ মানে মোৰ গা'সিহৰি উঠে আৰু ইতিহাসৰ কথা ভাবিলে ইমান খিনি বস্তু বাকী তুমি কেতিয়াবা কলেজ গলে সেই কিতাপখন পঢ়িবা, যিখন মই পঢ়িছো মই তোমাক কৈ দিম। নামটো বাকী আজিলৈ ইয়াতে ৰাখিছোঁ মই মানে অলপ কাম এটা ওলাই যাবলগীয়া আছে ত' পিছত কথা পাতিম।
দিয়া হ'ব দিয়া আজিলৈ ৰাখিছো নহলে। তুমি ক'বা মোক পিছত।